আছো এনেই আগফালৰ মানুহ ঘৰতে।
অ, কি কৰিছা?
এনেই আছো, কাৰেণ্ট - চাৰেণ্ট নাই আৰু কি কৰিবি? ঘূৰি ফুৰিছো বাটতে।
অহ, তাৰপা কাৰেণ্টো বাৰু নাই।
অ, খবৰ- খাতি ভালেই টোৰ ভাগৰ ভাল নহয়?
মোৰ ভাল- ভাল।
অ ঘৰত চবে ভাল?
ঘৰত ভালে- ভালে, তোৰ ঘৰৰ?
আমাৰ ভালেই চবৰে অহ।
খোৱা হৈছে?
খেতি-বাতি, অ এয়া, খেতি-বাতিত লাগিছো আৰু লাহে-লাহে।
লাগিছ আৰু ন লাহে লাহে? আমাৰ এইফালে খেতি-বাতি কৰা হৈছে, অকনমান বৰষুণে দিগদাৰ দিছে আৰু।
উম, উম, বৰষুণটো মানে বতৰটো, উম।
মানে এইদিনা কঠীয়া চঠীয়া এনেকে তিয়াই মেলি আনি সিচিলো তাৰ পিছত তোৰ এনেকে পাৰিলো হাল-চাল বালে, আমাৰ নিজৰে ট্ৰেক্টৰ আছে, নিজৰ ট্ৰেক্টৰ হাল-চাল ল বালে, বোৱাৰ পিছত তোৰ মানে, কঠিয়টো সিঁচি দিলো, সিঁচি দিয়াৰ পিছতে বৰষুণ জাক আহি গল।
অ', অ'।
বৰষুণ যাক আহিলে আৰু ইমান নষ্ট নকৰিলে। সেইদিনাখন ঠিকেই থাকিলে। তাৰপিছত তোৰ, হেৰিয়ত দিয়া কঠিয়াত টো অকনমান গজিলে এতিয়া।
অ।
গজাৰ পিছত সিদিনাখনটো নদীত একদম ডাঙৰ ঢল আহি কঠিয়া একদম গোটেই নষ্ট কৰি পেলালে। নহয় বুজিছা নে? এতিয়া ধলে ধলে কি মাথা ঠাই ভাঙি সোমাই আহিলে পানী।
হে ভাবিছিলো অ।
অ মোৰ আমাৰ নদীগন দহয় ভাঙ, দিয়ে দিয়ে দিয়ে নদী মানে কি কবি আগতে ইমান প্ৰব্লেম নাছিলে। কিনো এ নদীখন খান্দি পেলাই এনে পোন কৰি দিলে যে ফোন কৰাৰ পিছত নদীখনে পুৰা, এতিয়া পুৰা সুত এটা পাই গ'লে, এতিয়া য'ত ত'ত খুন্দিয়াই মেলি মানে বেকা বেকিকে গৈ গোটেই খন মানে ভাঙি চিঙি শেষ কৰি দিছে। তহঁতৰ ঘৰলে খেতি বাতি কেনেকুৱা?
খবৰ খাতি ভালেই। নদী বা কোনোবাই পোন বান্ধিব। অ', সেইটো প্ৰাকৃতিক বস্তু। যেনিয়ে মন যায়, এনেও তেনিয়ে যাব।
অ', অ' মানুহে ভাবিলে, নিজে ভাবি পোনাই ল'ব নোৱাৰে নহয়। প্ৰকৃতিৰ বস্তু। নিজে কোনফালে যায় প্ৰকৃতিয়ে
উম, তইতো এতিয়া এনেইহে আছ চ তোৰটো একজাম চেকজাম খতমেই হ'ল? হেল্ল' শুনা পাইছ নে? হেল্ল' হেল্ল' শুনিছ নে? হেল্ল'। অ', শুনিছোঁ অ'।
অ', অ', কি হয় বা হৈ গৈছিলে নেটটো কিবা এটা।
নেটটো আমাৰ গাঁৱলীয়া জেগা সেইটোয়ে আৰু। নেটৱৰ্কৰ সমস্যা কি কবি।
নি এইবিলাক টাৱাৰ চাৱাৰ বিলাক ভালকে নাপায়। গাঁৱলীয়া জেগা যে, উন্নত নহয় যে ইমান।
আৰু কি?
তহঁতৰ ফালে খেতি বাতি? এতিয়া ফিৰ ফিৰি, এনেই আছোঁ আৰু ঘৰতে বহি।
অ', আমাৰ পিনে খেতি বাতি কৰা হৈছে অ,। আমাৰ পিনে বাৰু নদী নাই যে, ওচৰত ইমান সমস্যা নহয়।
অ', এই ঠিকে আছে বাৰু।
উম।
প্ৰব্লেম দি আছে। যেতিয়াই মন যায় তেতিয়া বৰষুণ দিব, ৰ'দ দিব কি কৰিব আৰু।
তাকে, যদি তোৰ ৰাতিপুৱা দি থাকিলে ৰ'দ, দুপৰীয়ালৈ হ'ব বৰষুণ। আকৌ সন্ধিয়ালে আকৌ বৰষুণ। বহুত দুদিনৰ ৰ'দ দিছে। সেইটো নহয় মানে।
তেনেকুৱাই আৰু । আৰু, আৰু গাঁৱ যে, এতিয়া বৰষুণ অকমান পৰিলে কান্দে কাটি থয় দিয়ে।
অ' সেইটো এটা প্ৰব্লেম। কাৰেণ্টটো অকমান বৰষুণ দিলে কাৰেণ্টটো নাই
নাই মানে নাই আৰু এদিনলৈ কাই নাহে আৰু
এদিনলৈ নাহে আকৌ বোলে বতাহ এজাক মাৰিলে তো হৈ গ'ল দুদিন তিনিদিনলৈ কাঁইণ্ট নাহে
উম ভাত পানী খালি
ভাত পানী দুপৰীয়াটো খালো বাৰু
ঘহে খালি মই খালো বাৰু তই ঘহে খালি
মই আলু ভাজিছিলে আলু ভাজা আছিলে তাৰপা দালি অকমান আছিলে সেই দালিয়ে খালোঁ
আৰু আগৰ দিনৰ আমাৰ পনেবলাক মাছ মাংস ইমান নাপায় নহয়
তাকে ৰাতি হলে ভাল ৰাতি এনেকে এনে ওলাই গলে জোৰ কাটিবলে এনে মাছ চটা পোৱা যায় উম তই ভাতটো খালি নাই
ভাত ময় খালো এয়া দালি আলু ভাজি কি আৰু
তাকেহে বলে
হয়
এতিয়া মানে এতিয়া বৰ চিজনে এনেকুৱা আছে এতিয়া পাচলি পাবলৈ টান হৈছে আলু ভাজি আৰু
যিবিলাক খেতি হয় সেইবিলাকো বৰষুণৰ ফলত পাচলি গেলি গৈছে মানে বৰষুণ দিয়ে থাকে
তাকে বৰষুণৰ ফলত মানে এতিয়া মানুহে উদভতি কৰিব নোৱাৰা আছে না খেতি কৰিব পাৰিছে না বোলে পাচলি খেতি কৰিছে একো পোৱা নাই মানে
উম আৰু হেই নহয় ততে কলে যগ এটা কথা এতিয়াতো আমাৰ পিনে চান নদীবাকত দলং দি দিয়া হোৱা মাছ বিাক নোপোৱা হৈছে নদীত দলং হ'ব নোৱাৰে মাছে কমি গৈছে
তাকে এতিয়া মানুহে মানে এতিয়া নিজৰ সুবিধাৰ কাৰণে প্ৰকৃতি বহুত নষ্ট কৰি দিছে গম পছা নাই অ
খেতি ভাৱে বৈহা নৈখনকীয়া মানুহে নিজৰ সুবিধাৰ কাৰণে খান্দি মেলি কি কৰিছে
তাকে যদি এতি বাক সেইটোতো বিচাৰ কথা জংঘল বোৰ কাটি দিছে কাটি দিয়াৰ পিছত এই
অ উম জংঘল কথা উম গছ গছনি কথা ফলতো গমটো বৃদ্ধি পাইছে পাইছে তাতে বনৰীয়া জীৱ জন্তু বিলাক থাকিবলৈও বাসস্থান নাইকিয়া হৈছে ন সিহতো
অ তাকে সদিনা আমাৰ ঘৰচতে বাঘ ওলাইছে বুলি শুনিছো
অ ময়ো শুনিছিলো তহঁৰ ফালে ওলোৱা কথা আৰু আৰু বাঘটো কেতিয়া আমাৰ ইয়াতো প্ৰতি বছৰে হষাতী মানুহৰ সংঘাত হৈ থাকে
আহ হাতী হাতীটো আমাৰ এইফালে পাহাৰ কিনা জেগা টো মানে মাটি তেতিয়া সেইটো মানে ধানটো ৰোৱাৰ পিছত কুমলীয়াকে ওলাই তে এইটো সময়ত হাতী খিনি মানে আহি পেলাই গোটেই একদম খেতি বাতি নষ্ট ত গৈ পেলাই
আৰু হাতীয়ে খেতি বাতি বিনষ্ট কৰিছে শস্যতো অভাৱ হৈছে তাৰ বত মানুহতো এটা উ মাৰে ন হাতীয়ে
মানুহ মানুহক অপকাৰ কৰিছে তাৰপৰা
উম উম ঘৰুৱা হৈছে ভুৱা অঞ্চাৰিত খেতি বাতি তাত বিনষ্ট কৰা ভঁৰালত থকা ধানকেইটাও হাতিয়ে খাই পেলাই আহি
অ ভঁৰালত থকা ধান খাইছে এতিয়া ত মানুহৰ এতিয়া থাকিবলৈ বহুত প্ৰব্লেম ন এতিয়া মানুহে ভয়ে ভয়ে থাকিবলগীয়া যে বোলে ৰা সেহঁতে
উম
তাৰাপা এটা কালি ডাঙৰ কথা এটা হ'ল নহয়
কোৱাচোন
আমাৰ ঘৰ ৰাতি চুৰ ওলাইছিলে কালি মানে তোৰ
আছে
অ মানে তোৰ দছটা চাৰে দশটা মানে দচটা পঁচপন্ন মান হৈছে হা সেইটো টাইমত মই শুই আছো ফোনটো চাই চাই তেনেকাতে একদম আমাৰ হাঁহকিটাই পুৰা চিঞৰিছে ফাঁত ফাত
অ হাঁহ চোৰ মানে
হাঁহ চোৰ অ তাৰাপা মই বোলো কি হ'ল মই হ হৈ বুলি চিঞইলো তাৰাপা দেউতাইো চিঞইল বুলি তাৰপা আমাৰ ঘৰ কাষৰ অনুপম দা বুলি কয় আছিলে সি মানে হেৰি পুতককে মানে গা ধুই আছিলে গা ধুই থাকোতে সি উ হয় হয় চুৰ চুৰ বুলি চিঞৰি দিলে সি ভিতৰৰ পৰা টৰ্চটো আনি পোৱালে চুৰটো একদম পলাই পথাৰ প লাগে নহয়
উম পঠাৰাব লাগে পঠাৰ ফালে মুকলি যে অ' অ' আৰু নহ তহঁতৰ আগতেও তহঁতৰ টাপা হাঁহ নিয়া নাই জানো চোৰে।
এ হাঁহ নিছে আমি নেওলে খাছে বুলি ভাবিছো আমি। এবাৰ হেঁপাহে ধৰিছে বুলি ভাবিছো।
আপাৰ হাঁহটো একদম খেদা মাৰি আমি গ'লো মানে চুৰটোৱে এতিয়া যাবলে জেগা নাইকিয়া হ'ল আমি দুফালৰ পা ধই সেই হাঁহটো পেলালে আৰু পেলাই সি কৌ দিনো পলালে জেওৱৰা এখন ভাঙি পেলাই দৌ মাৰিলে
অ সেইপিনে পথাৰ তাতে হাবি যে কিনি পলাই পাতা নাই বিচাৰি নোপায় আৰু এবাৰ পলোৱাৰ পিছত
জেগা যে বাহনিদি সোমাই কিনি পেলালে একো পাত্তা নাই
উম
কি
এ চোৰৰ পা মানে কি কৰিবি চোৰৰে সেয়াহে মাজতে আমাৰ এইবিলাক ঘৰ ওচৰ পা কিমান গৰু নিলে চোৰে।
ওম মই এইবিলাক আকৌ ৰাতিবিলাক বিডি পি চিডি পি ঘূৰি ঘুইছে ৰাতি তেতিয়া আকৌ শান্ত হৈছিলেগে এতিয়া আকৌ ওলাইছে।
আকৌ এইফালে জেগা এটা মো মানে যোনজনী নিজৰ মানে গাৰ্লফ্ৰেণ্ড বুলি কয় না
অ অ।
সে ত ধেই ছাগলী চো ওলাইছে গম পাই
অ আৰু এইটো তোতে বাঘ ওলাব বুলি যে কৈছে যে এইটো বাঘ ওলোৱা নামত মানুহে ছাগলী তাগলী চুৰ কৰিবলৈও বুদ্ধি কৰিব পাৰে ক।
অ এইবোৰ একদম ৰাতি বোলে বাঘ ওলাই
অ বাঘ মানুহতো নোলাই ন আৰু তাতে মানুহে ভাবিব বাঘে ছাগলী খালে।
অ এইটো এটা একদম ভাল সুবিধা
এইটোতে এতিয়া চুৰ বিলাকে সুবিধা ল'ব গম পালি নাই। বাঘৰ ভয়তো মানুহ এতিয়া ৰাতি বাহিৰলে নোলাই ন বাহিৰত যি হ'লেওতো নোলায় মানুহ এতিয়া ভয়ত।
অ এতিয়া বাহিৰত বোলে উ মানুহে ঘূৰি ফুৰিছে নে বাঘেৰে ঘূৰি ফুৰিছে।
অ ছাগলী তাগলী চিয়ৰিলীলেটো ওলাবলে মানুহে ভয় কৰিব বাঘ ওলাইছে বুলি তেত
অ এতিয়া অ বাঘে ধৰিছে বুলি মানুহে পুটুককে ওলাই নাযাব তাৰপা এইফালে চুৰে নি ঘৰত একদম পুৰা খানা পাতি অ
অঁ লগৰ এটাই ইমান ফোন কৰি আছে কিবা হ'ল জানো?
ৰ আ আমি অলপ কথা পাতিছো, তাৰপিছত ত তাহতি কথা পাতিবি
তাকে সেইবিলাক মানে চোৰৰ পৰা থাকিব নোৱাই মানে আমাৰ গাঁও বিলাকৰ মানে বহুত সমস্যা গাওঁ বুলি কিনো চহৰতো আও অ চুৰতো চহৰতো ওলাই
চোৰতো চহৰতো ওলাই চহৰত ধৰি লও' মানে ইমান পতকে সাহস নকৰে মানে। এতিয়া মানুহবোৰ ৰাতিলৈকে গাড়ী চাড়ী ঘূৰিয়ে ফুৰে
উম।
মানুহ নুশুৱেই ৰাতিলেকে সে তেতিয়া মানে, গাড়ী মটৰ ঘূৰি ফুৰা ইমান পতক সাহস নকৰে ইতিয়া আমাৰ গাঁৱলীয়া অঞ্চলত কি হ'ল জাতি চবে নিজৰ ঘৰা ঘৰি গ'ল দূৰ ইঘৰ ওচৰ সিঘৰ ইমান ওচৰা ওচৰি নহয়। তাৰপ তুই‌ মানুহ শুই গ'ল শুই যাত কাটিলে নেকি? মানুহ শুই গ'ল। শুই যোৱা পিছত এ এতিয়া মানে চ চুৰ ওলাই আহিলে, আহিবেলাই চুৰ কৰি গুচি যায় আমি বিলাক গম নাপাওঁ এতিয়া চহৰীয়া অঞ্চলত
উম অ আৰু চহৰ অঞ্চল বিলাকৰ মানুহ দেিকে কিন্তু গা আমাৰ তাৰ পাছে মানে গাত বহুত ৰাতি আৰু তেতিয়া মানুহ সিমান টম শুই দিয়ে
অ মানুহ এতিয়া ভাত পানী খাই শুইয়ে দিয়ে আৰু কৰবাত এটা দুটা পঢ়া শুনা ল'ৰা ছোৱালী থাকিলে স পাই থাকে
সেটো চহৰকে গান ভাল দে চুৰনো কি আৰু চুৰ এনেো ওলাবই চবত দে হয় নে নহয়? তাৰ যে গৰম অকমান চহৰততো এতিয়াতো গৰমত থাকিব নোৱাই কিন্তু গাৱততো গছৰ তলত বহি হ'লেও অকণমান সময় থাকিব পাৰি।
অঁ এইফালে এতিয়া পৰিৱেশটো মানে চহতৰ যিটো গৰম হয় আমাৰ ইয়াতে এতিয়া আমাৰ এতিয়া গাঁৱলীয়া অঞ্চলত সেইটো পৰিৱেশ নহয় মানে আমাৰ অকমান ঠাণ্ডা পৰি থাকে কাৰণ গছ গছনিবোৰ আছে তো ধৰি লওক বতাহ মাৰে
কিন্তু ধৰ গছৰ তলত বহিলো কিবা টেঙা জাতীয় ফল মূল চালো ধৰ আম কঁঠাল তেনেকে কিবা গৰম দিনত ধৰ যেনেকুৱা ফল হয় সিবিলাক খাই মেলি থাকে
অ অ এতিয়া কঠাঁল সময় হৈছে এতিয়া কঠাল খালি কিবা এটা খালি এতিয়া পথাৰতো মাতি দবলৈ গ'লি এতিয়া কোনে ইমান ভাত বানী নি থাকিব পথাৰলে কঁঠাল এটা লৈ গ'লি তটো একদম ধুনীয়াকে বহি পেলাই ভোক গুচাই খাই দিলি তাৰাপা আকৌ কামত লাগি গলি
আৰু চাবলৈ গ'লে চহৰ মানুহখিনিকে আমাৰ গাঁৱৰ মানুহখিনি বেছি স্বাস্থ্যৱানহে
অ স্বাস্থ্য চহৰৰ মানুহখিনিয়ে তো ধৰি লোৱা এতিয়া সতেজ বস্তু বোৰ খাবলৈ নাপায় তো আমাৰ এতিয়া গাঁৱৰ মানুহে এতিয়া গছৰ পৰাই ছিঙি আনিলে তো ধৰি লওক কঁঠালটা খাল লাগে উ আপেল এটা খাল লাগে কিবা এটা খাল লাগে
অ আৰু চহৰ মানুহিলাকে স্মাৰ্ হ কিু আমাৰ গাঁৱ মানুহ বিলাকে ধৰ খেতি বাতিত লাগি থাকে বিভিন্ন ধৰণৰ কাম কৰি থাকে শৰৰে পুৰা মানে শৰীৰত পুৰা তে চলাচল হৈ থাকে কিবা কিবি তেনেকুৱ ধৰ মানে গাঁৱ মানুহবিলাক বেছি সব হৈ থাকে
সুস্থ হবলৈ থাকে অ স কাৰ